সেইফালেদি,
হেল্ল', -
হেল্ল'!
অ', এতিয়া শুনিছো। গা় ধুই আহিছোঁ অ গা ধুই আহিছো অ এয়া দচটাত। হেল্ল'!
সেয়া কেইটাত উঠিলা ৰাতিপুৱা অ এ ন শুনি আহ হেল্ল'!
অ', এ দচটাত উঠিছোঁ দচটাত।
অ', দচটাত উঠিলা। কিবা খালা?
নাই গা ধুই আহিছো হে কাপো পিন্ধা নাই।
অ'। ৰেডী হৈছে মানে আৰু।
ভাটিবেলা আৰু যাম নেকি? তোমালোকৰ ঘৰত।
উম। আহিবা। এ ওলাই, কিবা এটা পিন্ধি আহিবা দিয়া আমি পানী পুৰি সাবলে যাম। ল' পানী পুৰি খাবলৈ জাম দিয়া। ওলাই।
কত? কত যাবা পানী পই কব? অ', অ'।
কিবা এটা পিন্ধি আহিবা আউ ন।
উম। হব।
হেইয়ে আকৌ কিবা বছ তো বিচাৰিছে নে এইজনী বা জনী।
নাই, নাই।
তাই পইচাটো দিলে।
নাই, দিয়া নাই, দিব হে।
অ'। অ', বাকী বাকী কেইজনীয়ে দিলে। হে, অ'।
দাদাই পইচা দিয়া নাই যে হেকানে দিব পৰা নাই, মই মুহাতত থকা পইছা কেতা দিমগৈ আজি যাই পেলাই।
অ', তোমাৰ তাত কিমান আছে?
মোৰ তাত দুশচলিছ।
অ', অ' সেইকিটা দিব লাগিব আউ ন। উম। বাগানত
এ উঠিচোহে আজি বন্ধযে সেকাণে উঠিছোঁ দেইকে।
বাগানত বুলো কি কি চব্জি কৰিছে?
বন্ধাকবি হৈছে ভেণ্ডি, জলকীয়া।
আৰু
আৰু লাউ আছে নেকি, বেঙেনা জানো মই গমে- যোৱাই নাই নহ- মই গ'লেহে গমপাম।
তুমি বাগানখনো চোৱা নাই, কি ছোৱালী। তুমি
এইকেইদিন যোৱাই নাই মই।
হি হি হি হি হয়। আছলতে নহয় দিয়া বুজিছা। কলেজ খুলিলে যে, হয়। কলেজত যোৱ গৈ, দিনটোতো কলেজত তে যায় ন। তোমালোকৰ এনে ডেইলি কেইটাকে ক্লাছ হয়?
ছটা।
ছটা হয়। ডেইলি ছটা থাকে আৰু ন? তোমালোকৰ এতিয়া ফিজ বিলাক- কেনেকে নু তাত মান্থলি? কলেজৰ
আগ আগতে আছে।
কিমান আছিলে ন?
আগতে এ এঘাৰ হাজাৰ আছিলে। এতিয়া এঘাৰ যায়।
নহয় নহয়। অহ মানে নহয়, অহ নহয়, এই মান্থলি মান্থলি। মাহে মাহে ফিজটো যে এহে-
উম, মাহে হেৰি কে, কি বলে বাৰশ-
বাৰশ ন? অ আমি পঢ়ি থকা দিনত যে আঢ়ৈ- শহে আছিলে দিয়া। বুজিছা। এই তাতো আছিলে আৰু হেৰিটো আছিলে, মডেলতো আছিলে। এনেকে। আমি য'ত য'ত পঢ়িছ- অহ। চবতে আগতে কমেই আছিলে। অহ, আমাৰ লগৰ পঢ়িছিলে নহয় আগতে।
অহ অহ। অহ হেৰি, কোনবা, উহম, কোনবা লগৰ এজনী সেয়া হেৰি আমাৰ ছাৰ এটা- ঘনীয়েক নহয়।
হয় নেকি
অ গুৰু কুলতে পঢ়াচোন তাই তাতে পঢ়া পাছতে চোন তাতে ভাল পাই বোলে হেনেকৈ বিয়া পাতা তাইৰ নামটো নাজানো এনে ছাৰৰ নামটো মৃদু পৱন
অ অ
কোম বাক সুধিলে গম পাব কোৱা ছাৰৰ নামটো মৃদু পৱন
অ
শুনিছা?
হ'ব দিয়া গম পাইছো হতায় হয় কি? কিয় জানা? আৰু তাই কুম ল কুমাল অ অ ক এতিয়া অ এই কোনম্বা লগৰ নহয় কোনম্বা যে নাৰছিং যে কৰিছিলে কোনবা যে নাৰছিং কৰিছিলে তাত তাতে মানে তাইয়ো নাৰ্ছিং কৰিছিল সেই তেনেকে মানে চিনাকি কি মই সিহঁৰ ঘৰত গৈছো নহয় তাই ল'ৰা এটাও হৈছে নহয় ছাৰৰো লৰাই এটা হোৱা নাই জানো সিহঁতৰ, অ তাতে আকৌ কি জনা সিহঁতৰ যে মৃদুপৱন ছাৰৰ যে ভায়েকটো যে হয় ভায়েকৰ মানে অ যোন ৱাইফ হয় তাই আকৌ আমাৰ বাৰ লগত একেলগে নাৰ্ছিং কৰা মাজনী কোম বা লগত ত তেনেকে সিহঁতৰ মানে ঘৰৰ মানুহ কি এতিয়া আমি মানে ভালকে চিনি পাওঁ গম পাইছা কিন্তু ভালো হয় বহুত ভাল ফেমিলিটো দিয়া একদম সব বহুত ফ্ৰী সিহঁতৰ অ সিহঁতৰ ঘৰত গলে নহয় তোমাৰ এনেকুৱা নালাগে আৰু চাৰো বহুত চোকা ন পঢ়ুৱাবা আক দি ইংলিছৰ নেকি ন ছাৰ উম!
অ' ইংলিছ অ'। এ! বেয়া ফটুৱামি কৰি থাকে। সেইটো
অ' ছাৰে এনেও ধৰা ভালে পঢ়াই বোলে। মই কিন্তু পোৱা নাই দেই। মই কাৰণ, গুৰুকুলত পঢ়া নাই হয়। কিন্তু, মই মানে, আগতে মানে মানুহৰ পৰা শুনি দিছো মানে।
উম।
ছাৰে বহুত ভাল পঢ়ায় বুলি আৰু বহুতে কৈছে, এনে ছাৰ বিলাক বাৰু ভালেই অকমান মানে, খালি স্ত্ৰিক থাক
এ! সেইটো চাই মাৰিছে। আজি নহয়। এ, আমাৰ যে এক্জাম ল'ব লগীয়া ভালে হয়। আমাক সুধিব তহঁতে এক্জাম দিবি নে? যদি আমি নিদিও বুলি কওঁ অ‌ হ'ব দে। নালাগে দে, তাৰ পিছত প্ৰিন্ঞ্চিপালক কৈছে, হেৰি এনে বৰ্ডৰ পা তো এক্জাম পা পতিবই। আমিনো কিয় ইমান প্ৰেছাৰ দিব লাগে। পোৱালী সুপা
হিহিহিহিহি অ বছাই দিয়ে নেকি ভালে এনে ছাৰ ন ছাৰৰ কথা কেইটাও বহুত ভাল আমি গৈছো নহ সিহঁতৰ ঘৰত ঘৰৰ মানুহখিনিও বহুত ভাল তোমাৰ মানে সেই এয়া সেয়ৰ বাৰ্থডে আছিলে মানে ৱাইফৰ বাৰ্থডে আছিলে আছিলে যে নিহাৰিকা বুলি নাম আছিলে তাইৰ‌ তাৰপিছত সেই এতিয়া গৈছিলো কোনোবাৱ মোক কৈছিলো বল আৰু যা যাতি মই বোলো ম‌ইও যাম ব'ল ইমান ধুনীয়াকে খুৱাইছে ভাত পানী বনাই একে মাছে মাংসয়ে ভাল মানুহখিনি ভাল দেই হেল্ল' আৰু সিহতৰ তাতে আকৌ সেই আমাৰ বা লগ অ', এই যে, হেই পল্লৱী বা আছে হয়', - পল্লৱী- পি বাইয়েতো আমাক বহুত মৰম কৰে ন ভণ্টি হিচাপ দেহ, তই সেই তাতে, - তাকে পল্লৱী বা বহুত মৰম কৰে দেই কিন্তু সেইটো কাৰণে ভাল আৰু পল্লৱী দা হতৰ পল্লৱী বা মানে হেৰি দাদাও বহুত ভাল ভিনদেউক লগ পালেও কিন দিয়ে, মোক কি', কয় অ', মাষ্টনী-বাইদেউ কি খবৰ বুলি কব, কেতিয়াবা কব অ ভণ্টি কি খবৰ নিতে কয় ভাল কিন্তু
হঃ-
সেয়া ভালে লাগে ন আজি সেইকাৰণে ওলাই আহিব হোৱাত ন', কোনে -কোনে আহিবা তুমি আৰু তাই আহিব, খোৱানে?
যাম বাই, ময়ে যাম।
অ এইনে সেইদিনাখন যে আহিছিলে যে তাই সু
জানো তাই যায়নে নেযায়
অ ', হেৰি আছে নেকি? তোমাৰ বাও আহিছে নেকি?
অ শিৱানী বা আছে
শিৱানী বাও আছে ন অ', হ'ব দিয়া, শিৱানি বাৰ লগতে আহিবা। নহ'লে আমি তিনজনী যাম আও', - পানী- পুৰি খাই আহিম, তুমি আকৌ সেয়াত- কালি হেৰি ধুনীয়াকে ওলাই, কৰি আহিবা হেকাৰনে মই কৈছো মই এনেও তোমাক, কালিয়ে কলো হয়। তাৰপিছত মই ভাবছো ক'ত কোনো আহিবা চাগগ ক'বা যদি আক' তই যোৱা গৈয়ে হয় সেইটো কাৰনে মই কিম ইমান দিন পানী পুৰি খোৱা নাই, বহুতকে পানী পুৰি খাব মন গৈ আছে। কেতিয়াবা মন যায় ন', - অ ', -নহয় তোমালোকৰ যে', অ- অ তোমালোকৰ কলেজৰ ওচৰত যে, বহু বহুত ধুনীয়া যে, একেবাৰে জালমুৰি বেচে, যে', ইমান জ্বলা দিয়ে যে', এখন আছে- জানুহ খাই চানে আগতে কোম বা মানে উম', - আগতে কোম বা কলেজত থাকোতে মানে, তাই লৈয়ে আহে কিন্তু জ্বলাটো লাগে যদিও মানে খাবলৈ বহুত টেষ্টি বনাই কিন্তু।
অ অ উম
ভাল নহয় পানী পুৰিটো অনলি জালমি দিয়ে আকৌ পানী পুৰিও এটাই বেচে সেইটোৱে আগতে দুইটাই বেচিছিলে
অ জানো এতিয়া নাই সেইকেইটা কোৱা নাই কোন
এই যে এজন মানুহ যে বগা চাৰ এটা পিন্ধি যে বেছি থাকে যে আগতে যে আমি প্ৰায় ভাগ সেই মানুহটোৰ পৰাই খাওঁ অ অ তাক কেতিয়াবা কেতিয়াবা কিন্তু মানুহজনক দেখা যায় বুজিছানে মই এদিন এইফালে চেল নিও ইফালে দেখিছিলো মানুহজনক
অ
বুজিছা মই পাইছিলো মানুহজনক বহুত ধুনীয়া মানে বেজে এতিয়াও মানে মানুহজনে কিন্তু চিনি পায় দেই মানে মানুহজনক কলে চিনি পায় মই যে নহয় কাৰোবাৰ লগত যদি কথা পাতি থাকো।
থাকে এতিয়া।
উম উম অ শুনানা মই যদি কাৰোবাৰ লগত যদি কথা পাতো আমাৰ মিথুয়ে নহয় শেষ।
অ
ৰুমতে কথা কব
অ এ শুনি আছো দে তেতিয়াই আছে যে উম।
এতিয়া আছ না হা অ সি তে তে তে কৰিয়ে থাকিব মানে সিও মানে আমাক। কথা শুনি দেখি মানে ভাবে কি কথা পাতা চ আহ হ মানে আৰু আমি যে কথা পাতো মানে। কিয় মাত দিব মানে তহঁতে অকলে কিয় কথা পাতিবি। মোৰ তহঁতৰ লগত কথা পাতিম মানে তেনেকুৱা অ কোনোবা গ'লগৈ তাই মানে কি জানা সেইদিনা জ্বৰ উঠিলে। জ্বৰ উঠিলে কাৰণে মানে আমি। দেতাই মই গৈ পেলাই লৈ আহিলো গৈ লৈ সেই এতিয়া জ্বৰটো ভাল পালে আকৌ ডিউটি আছিলে যে অফ দুদিন হে সেইকাৰণে লৈ আহিলো আহি পেলাই। এতিয়া তাই মানে গ'লগৈ আজি। যি উম ডিউটি হৈ আছে কালি ও কৰি কালিয়ে গ'ল নহয় তোমাৰ কালি নহয় দিয়া পৰহি মুকু দাদাই থলেগৈ নেকি এইয়া বাইকত উঠাই দিলে মানে গাড়ীত উঠাই দিলে গৈ এইখিনিৰ পৰা লৈ পেলাই বাইকতে লৈ গ গল উঠাই দিলে তাৰপিছত আৰু গ'ল আৰু এই কি জানা বনাই নাখাই যে ডিউটিৰ পৰা আহি পেলাই বনাই খাব নোৱাৰে ভালকে হয় এয়া হেই ধৰিল ইভিনিং ডিউটি থাকিলে কিবা এটা বনালে খালে নহলে অৰ্ডাৰ দিলে অৰ্ডাৰ দি খাই সেইটো কাৰণে মানে কি জানা বেমাৰ বিলাক বেছি দেৰি হৈ হৈ গৈ থাকে আৰু তাতে কি হয় মুখ লাগে নহয় অকমানতে কোনোবাই কিবা এটা ক'লে তাই এয়া
ৰুমত থাকে নে এনেকিয় হোষ্টেলত থাকে
হোষ্টেল মানে কি জান হোষ্টেল হোষ্টেল বিলাকত বোলে পান প্ৰব্লেম হয় যে সেইকাৰণে সেই ৰুমত মানে ধলও কিবা অকণমান দেৰি হলো ন লগৰ লগত খানা চানা থাকিলে অকণমান দেৰি নহয় জানো
উম
এতিয়া মানে ৰুমত মি যায় কিন্তুানে হোষ্টেলত হ'লে এটা টাইমত সোমাবই লাগিব তোমাৰ টাইমতটো বেছি হৈ গলে তুমি নোৱাৰিবা নহয় থাকিবলৈ হয় ত' সেইটো কাৰণেই আৰু দিয়া হ'ব
এতিয়া কি নগাঁত থাকা নাই জানো
অ নগাঁৱতে আছে ৰ'বা মই পিছত কৰিম ৰবা মই পিছত ফোন কৰি আছো